অ শুনিছা?
অ
হেল্ল' শু শুনা পাইছা নে?
হেল্ল', অ, পাইছো-পাইছো তুমি শুনিছা নাই বাৰু?
অঁ হয়-হয় পাইছোঁ-পাইছোঁ।
অঁ কি কৰি আছা?
অ মই তোমাৰ এয়া সন্ধিয়া লগাই তোমাৰ ধূপ-ধুনা জ্বলাই মেলি চাহ খাওঁ। খাই পেলাই এনেই বহিয়েই আছিলো। তুমি?
হয় হয় ময়ো এয়া বজাৰৰ পৰা আহি পেলাই হাত ভই ধুই পেলাই এই ভিত- ৰলে সোমাইছোঁহি এনেই বহিছোহে বাৰু এতিয়া। বাকী খবৰ খাতি কেনেুকু-
অঁ খবৰ খাতি মোৰ ভালে বাৰু অঁ তোমাৰ কোৱাচোন ভাল নহয়?
হয় হয় মোৰো ভালে ভালেই অঁ।
অঁ অঁ
তাকে বোলো বহুত দিন হল তোমালে ফোন চোন কৰা নাই তুমিও কৰা নাই বোলো আজি এটা বিশেষ বিষয়ৰ ওপৰত- কথা পাতো বুলি মানে তোমালে ফোন কৰি দিলো আজি।
অঁ অঁ ভালে কৰিলা ভালে কৰিলা তাকে কি বিষয় বা।
বিষয়টো মানে একদম সহজ সৰল বিষয় তোমাৰ এতিয়া চাবলৈ গ'লে বিষয়টো এনেকুৱা হব- মানে এই আগৰ দিনৰ আমাৰ গাঁওবোৰ আৰু আজিকালি দিনৰ যি গাও সমূহ- সেই তাৰ মাজত যি পাৰ্থক্য মানে হৈছে সেই সমূহৰ ওপৰতে মানে আমি- কথা পাতো বুলি ভাবিছো কেনেকুৱা হব বাৰু বিষয়টো।
অঁ অঁ হয় হয় তাকে নিশ্চয় ভালে হ'ব ভালে হ'ব।
হয় হয়। মানে এতিয়া আগৰ দিনৰ গাঁও আৰু আজিকালি দিনৰ গাঁৱৰ মাজত। কিন্তু আমি বহুখিনি পাৰ্থক্য আমি দেখা পাওঁ কিন্তু দেই, আৰু- আকৌ এটা কথা তুমি এটা কথা তুমি চা লক্ষ্য কৰিছা নাই জানোঁ। আগৰ দিনৰ তুলনাত কিন্তু মানে আজিকালি দিনৰ গাঁওবোৰৰ মানে যি প্ৰাকৃতিক সৌন্দৰ্যতা আছিলে। সেইবোৰ আজিকালিৰ দিনত হেৰাই গৈছে আক।
হয় হয় নিশ্চয় অঁ।
বিশেষকৈ মানে যি তোমাৰ আধুনিকতাৰ প্ৰভাৱ। পৰিছে তাৰ ফলত কি হৈছে মানুহবোৰে আজিকালি তোমাৰ এই- গছনিসমূহ মানে বহুত কাটি পেলাইছে, আৰু- তোমাৰ মানে প্ৰকৃতিটো আজিকালি মানে বিনষ্ট কৰি দিছে গম পাইছা। আৰু সেইবাবে আজিকালিৰ দিনত- গাঁওবোৰ মানে আগৰ দিনৰ তুলনাত বহু খিনি মানে পৰিৱৰ্তন হৈ যোৱা দেখা পাইছোঁ। কিন্তু আকৌ এতিয়া তুমি এটা কথা তুমি চাবাচোন- এখন গাওঁ বুলি কলে প্ৰথম ক'ত মানে আমি প্ৰথম আমাৰ মনলৈ কি আহে গম পোৱা নে? একদম সেউজীয়া গোটেই গছ গছনি খিনি আমাৰ মনলৈ আহে হয় নহয় বাৰু।
হয় হয় অঁ।
কিন্তু আজিকালি গাওঁ বুলি কলে আজিকালি গাওঁ বুলি কোৱাৰ লগে লগে- কি একদম ডাঙৰ ডাঙৰ ওখ ওখ অট্টালিকা- উদ্যোগ প্ৰতিষ্ঠান একদম পুৰা মানে পিছ দিয়া ৰাস্তা সেই তেনেকুৱাবোৰহে আজি- কেলে আমি দেখা পাওঁ আচলতে। এটা কথা হয় বাৰু কিন্তু দেই তুমি এতিয়া চাবাচোন আগৰ দিনৰ গাঁৱৰ তুলনাত কিন্তু আজি- আজিকালি দিনৰ গাঁওবোৰ কিন্তু বহুখিনি ক্ষেত্ৰত কিন্তু উন্নত হৈছে আকৌ।
বুজিছো বুজিছো অঁ।
তুমি এতিয়া চাবলৈ হলে উন্নত কি কি উন্নতৰ ভিতৰত মানে একদম প্ৰথম হৈছ- পিছে তোমাৰ যি ৰাস্তা পদূলি সেইবোৰ আজিকালি মানে একদম পকি হৈ গ'ল গম পাইছা?
হয় -হয়
আগৰ দিনৰ যি মানে সেই ভগা ৰাস্তা- তোমাৰ আলি নিচিনা যি ৰাস্তা সেইবোৰৰ দিন আজিকালি নাই আৰু আজিকালি গাঁৱত একদম পুৰা- আহ, পকা ৰাস্তা বনি গল গম পাইছা আৰু উ আৰু তাৰ উপৰিও আৰু বহুখিনি পৰিৱৰ্তন আমি দেখা পাইছো তুমি এতিয়া এটা কথা তুমি চাবাচোন আগৰ দিনৰ গাঁৱত তোমাৰ ঘৰ বিলাক যে তোমাৰ এনেকুৱা খেৰৰ ঘৰ আছিলে মানে খেৰেদি বনোৱা তাৰ পিছত মানে বাঁহৰ ঘৰ আছিলে তেনেকুৱা আছিলে হয় নে নহয়? কিন্তু আজিকালি গাওবোৰত একদম পুৰা ডাঙৰ-ডাঙৰ পকা ঘৰ হৈ গ'ল অত অট্টালিকা হৈ গ'ল গম পাইছা মানে বহু খিনি ক্ষেত্ৰত আমাৰ উন্নত হৈছে আৰু এতিয়া উন্নত বুলি ক'লে আৰু কিছুমান ক্ষেত্ৰত উন্নত হৈছে। এ যি শিক্ষানুষ্ঠানৰ ক্ষেত্ৰত কিন্তু আজিকালি বহুত উন্নত হৈছে দেই। মানে কি হয় আগৰ দিনত এখন গাঁৱত মানে তোমাৰ এই এই বিদ্যালয় মানে তেনেকে নাথাকে। স্কুল বিদ্যালয় নাথাকে তাই তেতিয়া কি কৰিব লাগে আগতে পঢ়িবৰ কাৰণে মানে বহুত দূৰ দূৰণিলে এনেকে চহৰলৈ যাব লগা হয় গম পাইছা। কিন্তু তাৰ পৰিৱৰ্তে আজিকালিটো মানে প্ৰত্যেকখন গাঁৱতে একদম পুৰা অ, ধুনীয়াক কে বিদ্যালয় সমূহ সাজি দিছে আৰু মানে যি দোকান বজাৰ সেইবোৰো আজিকালি আজিকালি মানে গাঁৱত মানে বহু খিনি আমি দেখা পাও আচলতে সেইবোৰ ক্ষেত্ৰত আমাৰ বহুত উন্নত হৈছে বুলি মই ভাবো। আৰু কিন্তু আমাৰ যিমান খিনি উন্নত হৈছে যে কিন্তু আমি কিছুমান ক্ষেত্ৰত আকৌ পিছ পৰিওঁ আছোঁ দেই সেই কথাটো আমি মানে চাব লাগিব। আচলতে এতিয়া চাব অ, চাবলে হলে তোমাৰ যি প্ৰকৃতি তিৰ ক্ষেত্ৰত আমি বহুখিনি পিছ পৰি গৈছো গম পাইছা। আগৰ দিনৰ যি প্ৰকৃতি আছিল সেই প্ৰকৃতি আজিকালি নাই আগৰ দিনত কেনেকুৱা আছ ছিলে আগৰ দিনৰ গাও বুলি ক'লে একদম ধুনীয়া সেউজীয়া গছ -গছনি ভৰা এখন মানে তোমাৰ গাও ধুনীয়াকে ঘৰ থাকিব তাত। আ, মানে এনেকুৱা খেৰৰ ঘৰ খেৰে বনোৱা ঘৰ মানে বাঁহৰ ঘৰ তাৰ পিছত তাত পুখুৰী থাকিব। আকৌ মানে গৰু, ছাগলী সেইবোৰ থাকিব হয় নহয় কিন্তু আজি আজ আজিকালি এদিনৰ মানে কি হৈছে আজিকালিতো পুখুৰীবোৰ পুতি পেলাই এ সেইবোৰত একদম একদম ডাঙৰ -? ডাঙৰ ঘৰ বনাই দিছে মানে উদ্যোগ প্ৰতিষ্ঠান বহাই দিছে হয় নে তাৰ ফলত আমাৰ কিন্তু কিছু ক্ষেত্ৰত অনিষ্ট হৈছে তোমাৰ এতিয়া চাবলৈ গলে বিশেষকৈ আমাৰ প্ৰকৃতিটো আজি আজিকালি দিনত একদম বৰ্তমান যুগত মানে প্ৰকৃতিটো বহুত আমি বিনষ্ট হোৱা আমি দেখা পাইছোঁ। গম পাইছা অ, আজিকাল আগৰ দিনত তুমি এতিয়া এত এটা কথা লক্ষ্য কৰিবাচোন আগৰ দিনৰ মানুহৰ ঘৰত মানে তোমাৰ বাইক চাইক বাইক হওক স্কুটি গাড়ী সেইবোৰ একো নাছিলে। অকল মানে কিছু- কিছু ঘৰত মানে তোমাৰ অহ, চাইকেল আছিলে আৰু কিছুমানটো খোজকাঢ়িয়ে গোটেইখন ঘূৰি ফুৰিছিলে হয় নে নহয় বাৰু?
হয় -হয় অ।
কিন্তু আজিকালি দিনত যি মানে তোমাৰ গাড়ী মটৰৰ যি মানে প প্ৰচলনটো মানে বহুত বেছি হৈ গৈছে আৰু তাৰ ফলত আমাৰ যি প্ৰকৃতিটো মানে বহুত বেছিকৈ মানে অনিষ্ট হাৰা হোৱা আমি দেখা পাইছোঁ গম পাইছা?
হয়- হয়
আৰু যি এতিয়া তুমি চাবাচোন আগৰ দিনত তোমাৰ মানে গাঁওবোৰত কিমান ধুনীয়া -ধুনীয়া মানে চৰাই আছিলে গৈ মানে বহুত উম, জীৱ জন্তু আছিলে কিন্তু আজিকালি দিনতো গাঁও বোৰততো সেইবোৰ চৰাই হওক গৰু, ছাগলী সেইবোৰতো আমি দেখিবলৈ নোপোৱাই হৈ গলো আৰু আচলতে হয় নহয়? অ, এইকাৰণে আমি মানে আমি উন্নত হৈছো হয় কিন্তু আমি আমাৰ যি প্ৰকৃতিটো আমি যদি সেই প্ৰকৃতিটো যদি বিনষ্ট কৰি যদি আমি তোমাৰ ডাঙৰ- ডাঙৰ এনেকুৱা উদ্যোগ প্ৰতিষ্ঠান অ, এনেকা ঘৰ -দুৱাৰ যদি বনাবলৈ যদি চাওঁ নহয় আমাৰ কিন্তু মানে আমি কিন্তু মানে বহুত খিনি ক্ষেত্ৰত পিছ পৰিহে যাম আচলতে হয় নে নহয়?
এটা
কাৰণ আমাৰ প্ৰকৃতি যেতিয়া থাকিব আমি তেতিয়া আমি তেতিয়াহে জীয়াই থাকিব পাৰিম কাৰণ তোমাৰ এতিয়া চোৱাচোন গছ -গছনিবোৰ আমাৰ মানুহে আজিকালি কিমান কাটিছে। আমি মানুহে মানে জীৱ প্ৰত্যেকটো জীৱই কি কৰে এ তোমাৰ গছ -গছনিৰ পৰা মানে উশাহ- নিশাহ লৈহে জীয়াই থাকে। এই গছ- গছনিয়ে যদি নাথাকিব আৰু দেখোন কেইবছৰ মানত পিছত দেখোন তোমাৰ মানুহ দেখোন জীয়াই নাথাকিব মানে জীৱসমূহ দেখোন জীয়াই নাাকিব সকলো মৃত ত্যুই হৈ যাব দেখোন উশাহ লবলৈ নাপায় সেই কথাবোৰ আমি মন দিব লাগিব গম পাইছা?
উম, হয়-হয়
বাকী ইয়াৰ ওপৰত তোমাৰ মতামত দিয়াচোন বাৰু অলপ?
তাকে তুমি যিখিনি কথা কৈছা সম্পূৰ্ণ গুৰুত্বপূৰ্ণ আৰু বৰ্তমান সময়ৰ লগত জড়িত সেই গোটেই কথাখিনি কৈছা আচলতে এতিয়া আমাৰ গাঁও মানে তোমাৰ কি হয় আমাৰ অ, গাঁওখনেই গাওঁ বিলাকেই হৈছে তোমাৰ ভাৰতত ক্ষেত্ৰত হওক বা আমাৰ অসমৰ ক্ষেত্ৰত যদি ক'বলে যাওঁ আমাৰ সেই- সেই তাৰ সমাজ জীৱনৰ এটা মূল ভেটি হৈছে আমাৰ গাঁও। এতিয়া সময়ৰ অ, এতিয়া তোমাৰ এখন- এখন গাঁও লাগি তোমাৰ এটা এখন সমাজ সৃষ্টি হয় বা সেই সমাজখনৰ পৰাই গৈ তোমাৰ এখন দেহ বা আহ, এখন তোমাৰ ৰাষ্ট্ৰৰ সৃষ্টি হয় এতিয়া তোমাৰ কি হয় সময়ৰ লগে -লগে এতিয়া যি আমাৰ গাঁৱৰ জীৱনশৈলী তোমাৰ শিক্ষা হওক বা কৃষি ক্ষেত্ৰতে হওক অ, যোগাযোগ ব্যৱস্থা তাৰ ক্ষেত্ৰতে মানে তাৰ সেই তাৰ যে জীৱন ধাৰাত মানে বহুত খিনি পৰিৱেশ পৰিৱৰ্তন এতিয়া দেখিবলৈ পোৱা গৈছে এতিয়া পুৰণি অ, পুৰণি গাওঁ আৰু নতুন গাঁওৰ মাজত এতিয়া বহুতখিনি পাৰ্থক্যই দেখা যায়। কিন্তু আমি এতিয়া অ, কিন্তু এতিয়া আমি ক'ব ক'ব নোৱাৰে যে মানে আগৰ গাওঁ বিলাকে বেয়া আছিলে বা এতিয়া গাওঁ বিলাকহে বেয়া। আমি তেনেদৰে ক'ব নোৱাৰো কাৰণ- কাৰণ দুই তাৰে তোমাৰ নিজৰ নিজৰ এটা বিশেষত্ব আছে এতিয়া পুৰণি গাঁওত তোমাৰ যি পুৰণি গাঁওসমূহ আছিলে তাত তোমাৰ এ মানুহৰ মাজত তোমাৰ সৰলতা বা ঐক্য সময়তঐক্য সেইবিলাক আচলতে বেছিকৈ দেখা পোৱা গৈছিলে। এতিয়া আনহাতে যদি চাবলৈ যাওঁ আমাৰ যি আজিকালিৰ গাঁওসমূহ তাত আমাৰ আধুনিকতাৰ প্ৰভাৱটো আচলতে মানে বেছিকৈ মানে পৰিলক্ষিত শিক্ষিত হোৱা মন হৈছে।
এতিয়া যে অ।
এতিয়া উম পুৰণি গাঁৱৰ -পুৰণি গাঁৱৰ কথা যদি কবলে যাওঁ মানে পুৰণি গান তোমাৰ এ যি মানুহ -মানুহ আছিলে মানুহসকলে কি কৰে তেওঁলোকৰ জীৱন যামপন একদম মানে সৰল আছিলে। এতিয়া অধিকাংশ কাংশ মানুহে তাত থ, মান তাৰ এ কৃষিৰ ওপৰতে তেওঁলোক নিৰ্ভৰশীল আছিল। বা সেই সময়ত তোমাৰ এ যি ৰাস্তা পথ আছিলে সেই ৰাস্তাসমূহ সম্পূৰ্ণ কেঁচা আছিলে। বা সীমিত যাতায়ত যাতায়াত ব্যৱস্থা আৰু তোমাৰ বিদ্যুতৰ অভাৱ আৰু কি হয় তোমাৰ মোবাইল ফোন বা ইন্টাৰনেট সেইসমূহ মানে তেতিয়া নহলে এই মানুহে অ, মানুহে তোমাৰ সন্ধিয়াত কি কৰিছিল তেতিয়া একেলগে বহি কথা-বতৰা পাতিছিল। মানে ঘিত মাত সেইটো বা তেওঁল এক কথাত যদি ক'বলে যাওঁ তেওঁলোকৰ মাজত যি মিলা পিতৃৰ বা এ আন্তৰিকতা ভাৱটো মানে তেওঁলোকৰ আছিলে আৰু-
হয়
আৰু কি হয় তোমাৰ আগতে কি হয়। মানুহৰ মাজত মানে বিশেষকৈ সেই মিলাপ্ৰীতিৰ যোনটো ভাৱ একতাৰ যোনটো ভাৱ সেইটো কিন্তু বিশেষ পৰিলক্ষিত হয় এ আগতে কি হয় এ তোমাৰ কাষৰ ঘৰে যেনিবা বিপদ‌ এটা হ'ল সেই তাৰ কাষৰ যি ঘৰে তোমাৰ সহায় কৰিবলৈ আগবাঢ়ি আহে। বা আহ কি হয় অ মানে তেওঁলোকৰ ঘৰত কিবা নতুনকৈ বস্তু খোৱা বস্তু এটা যদি লাগে মানে শাক পাচলি সেই শাক পাচলি সমূহ আহ এতিয়া তোমাৰ এ মানে কাষৰ কেইঘৰৰ সৈতে তেওঁলোকে মিলা প্ৰীতিৰে তেওঁলোকে ভাগ বতৰা কৰি খাই আছিলে তেনেকোৱা কিছুমান তেনেকোৱা কিছুমান আগতে যি মিলা প্ৰীতিৰ ব্যৱস্থা আছিলে সেই ব্যৱস্থাখিনি আমি দেখিবলৈ পাইছিলো কিন্তু এটা বৰ্তমান যি গাওসমূহ আছে সেই গাওসমূহৰ কথা যদি কবলৈ যাওঁ এ মানে মানে বৰ্তমানৰ গাঁওসমূহ মানে তোমাৰ বহুত উন্নত হৈছে তোমাৰ এ প্ৰক্ৰিয়াত হওক বা বিদ্যুত হওক বা খোৱা পানীৰ ক্ষেত্ৰতে হওক বা শিক্ষা ব্যৱস্থা। তে আৰু- এ স্বাস্থ্য হওক মানে আৰু যোগাযোগ তেনে ধৰণৰ বিভিন্ন- তোমাৰ ক্ষেত্ৰতে তোমাৰ আজি কালি যি গাঁওসমূহ আ সেই গাঁওসমূহ - উন্নত হৈছে, এতিয়া কৃষি- টো কৃষি ক্ষেত্ৰ আছে যদিও তাত তোমাৰ আধুনিক যি যন্ত্ৰ পাতি সেইসমূহ- ৰ মানে ব্যৱ- বৃদ্ধি পোৱা দেখা গৈছে, এ বহু যুৱকে আহ উচ্চ শি- ক্ষা লাভ কৰিবলে মানে বিভিন্ন ক্ষেত্ৰত এ মানে সফলতা লাভ কৰিছে। আৰু উম আৰু- তেওঁলোকে মানে আগতে কি আছিলে গাঁৱত ইমান শিক্ষা ব্যৱস্থাতো উন্নত নাছিল। দিলে, তাৰ শিক্ষ মানুহৰ সংখ্যাও কম আছিলে কিন্তু তাৰ তুলনাত বৰ্তমান- কিন্তু শিক্ষিত মানুহৰ সংখ্যা আন কিন্তু বহুত বৃদ্ধি পাইছে গাঁওসমূহত, এতিয়া-
হয় অঁ।
আৰু আহ সেয়েহে সেই ক্ষেত্ৰত আচলতে ক'বলৈ গলে আমাৰ বৰ্তমানৰ যি গাঁওসমূহ সেই- মানে বিভিন্ন দেশৰ পৰা মানে এ উন্নয়ন হৈছে, কিন্তু- আহ সেই আগৰ যিখিনি তোমাৰ আহ আমাৰ কি হয়? মানে পৰ মানে পৰম্পৰা খিনি হওক বা মিলা প্ৰীতিৰ ভাগ ভাৱটো হওক বা তেওঁলোকৰ মাজত- যি একতা ভাৱটো আছিল সেই ভাৱখিনি কিন্তু বৰ্তমান- মানে হেৰাই যোৱা নিচিনা হৈছে, কাৰণ এতিয়া চবা আজিকালি যিসমূহ গাওঁ আছিলে- ইঘৰে সিঘৰলৈ নাযায় বা ইঘৰে সিঘৰৰ লগত ভালদৰে মাত বোল নকৰে, বা সিঘৰে- ইঘৰৰ সৈতে বেয়া তেনেকোৱা কিছু পৰিৱেশ আমি দেখিবলৈ পাওঁ। অহ আৰু- অঁ অঁ আৰু আগতে কি হয় এখন গাঁৱৰ- আগৰ দিনৰ যি গাঁওসমূহ আছিলে, তাত থকা যি যুৱক যুৱতীসকল আছিলে তেওঁলোকেও তোমাৰ- এ একেলগে ওলাই গৈ পথাৰত গৈ খেলা ধূলা কৰে, যাৰ ফলত তেওঁলোকৰ- এ আন্তৰিকতাৰ ভাৱ খিনি মানে- কি হয় কিন্তু বৰ্তমান সময়ত কি কৰে আমাৰ যি গাঁওসমূহ আছে। এ তাত থকা লোকসকলে কি কৰে ইঘৰে সিঘৰলৈ তেওঁলোক ল'ৰা ছোৱালীকো নপঠিয়াই নিজৰ মানে নিজেও নেজাই, তাৰ ফলত মানে তেওঁলোকৰ মাজত অ মানে সেই এইটো একতাটো নাইকিয়া হৈ হৈ লাহে লাহে আহি আছ-
হয়, হয়, অ।
অ অ সেই ক্ষেত্ৰত কবল আৰু কি হয় আগতে তোমাৰ বিয়া মানে বি- যিকোনো উৎসৱ পাৰ্বনতে তোমাৰ গোটেই গাওঁখনৰ মানুহে আহি পেলাই তোমাৰ সহায়- সহযোগ কৰি পেলাই সেইবোৰ পাৰ কৰাই দিছিল, কিন্তু আজিকালি তোমাৰ এ কিবা- পাতিলে তোমাৰ অহ সেই মিলা প্ৰতি ভাৱটো নথকাৰ বাবে- বাবে মানে এ যি কেইঘৰ মতা হয় সেই মানুহ কেইঘৰহে আহে। কিন্তু আগতে সেইটো নাছিলে কিন্তু আগতে আগতে তোমাৰ মানুহ নেমাতিলেও তোমাৰ উম মানে মাতিবলগীয়া নহয়ে তোমাৰ নেমাতিলেও সকলো মানুহ